হেল্ল'।
হেল্ল' শুনিছ চলি আ চলি আছো আৰু আৰামছে শুই শুই চা অ চাহও খালো ৰাতিপুৱাই খালো।
অ
কালি কালিতো মই কল কৰিম এই গৰমতটো পৰিছে নাই কৈছো কৈছো। কি বুলি কয় অসমীয়ত কি বুলি কয় এইটো গ্ল'বেল ৱাৰ্মিংটো। ত সেইটো নাজাম দেেই কি বুলি কয় হেৰি কালি মইতো ৰাতি কল কৰিম বুলি ভাবিছিলো। মই ত কৈছিলোঁ নে? মই গমেই নাপাওঁ তাৰপিছত মইতো এতিয়া কল কৰিছিলো মই আছিলো গৰু বাটত।
অ
দেন মই ঘৰলৈ আহিলোঁ ত চ তই অ কলে কুকুৰীয়া পুকুৰী আছোঁ নক'লো আৰু
অ অ কি কয় পঢ়া শুনা কেনেকুৱা চলিছে কলেজ নাই যোৱা।
নে কি আৰু আই এইবিলাক কলেজ চলেজ গৈ লাভ নাই বুজিছ।
সেইটোয়ে এডুকেশ্যন চিষ্টেমটোয়ে মানে এডুকেশ্যন চিষ্টেমটোৱে মানে কিবা আজীৱ হৈ গৈছে বেই।
এই সোন না আমাৰ মাহতে কি জান, বাচ পঢ় চাকৰি টা ল, ডিগ্ৰী এটা ল আৰামছে লৈ পিনে কাম কৰি থাক চাক চাকৰি, চৰকাৰী চাকৰি। আৰু দে শিক্ষা মানে চাকৰি শিক্ষা মানে চাকৰি নহয় বে। কি খাওঁ মানে তোৰ মানে নিজক চিনি পায় ন শিক্ষা দি। নিজৰ প্ৰতি ক্লিয়াৰ হয় শিক্ষা দি, তেতিয়া মা হতে ভাবে চাকৰি কৰ, আৰামছে, পঢ়ি শুনি পিনে।
এতিয়া পঢ়িবিও কিনো ক্লাছেই নহয় কলেজত।
সেইটোতো হয় কিন্তু এতিয়া মই এটা কথা কওঁ হা, মই নিজৰ ফালে দি কৈছো এতিয়া ই কলেজত যোন কেইখন কিতাপ পঢ়াই ন সেইখন আমাৰ একো মানে লাইফত প্ৰেক্টিকেল নলেজ একো নাপাই তাৰ পৰা। তই ভালকৈ চাবি। এতিয়া ধৰ অসমীয়াত ধৰ কিবা এটা আছে হয়নে? অ', কিবা পম এটা আছে। যে' অ', সেইটোও লৈ কি কৰিবি তই বোলে কিবা তই বোলে কিবা বেলেগ কাম কৰি আছ তই কিবা, অ, অনলাইন কিবা বেলেগ কাম কৰ, অকে! ত তো সেই পয়েম দাল পঢ়ি পিনে পাবি কচোন?
সেইটোও হয়।
হুমৱক কত মই তাৰ মানে বি এ ফাচ চিয়েমৰ ফিল'চফি লৈছিলো। হা। বি এ ফাচ ফিল'চফি লওঁতে অ', তোৰ কি বুলি ক, এক ছেকেণ্ড ৰ' হা। এ হেৰি কাম কৰি আছো। তাৰ পিছত ফিলোচফি লৈছিলো। ডেৰ মাহ হোৱা পিছত শিকাব আছে কিবা, হেৰি চিনি পা প্লে'ট, প্লে'টক?
প্লে'ট, না না।
অ', এইটো ফিলচফি মানে এইটো ছেকেণ্ড মেইন বাপ বুলি কয়, বাপেক। ফিলচফিৰ বাপেক ছেকেডটো তাৰপাছত তু তোৰ তানভাবিলো কিয় শিকাব চাগে জীৱনৰ বিষয়ে কিবা কিবি আহিব। তাতো হিকাইআছে কিজা'ন বেদ বেদ বেদৰ এইটো ক ভাব বেট বেট। এই যে হিন্দু ধৰ্মৰ চাৰি এখন বে তোৰ সেইটো বেদৰ এই খিনি লাইনটোক অ বেদৰ এইটো লাইনতোকখিন তোবুলি কয় কিবা স্কন্ধ বুলি কয় কিবা এনেকুৱা টাইপ। চ মই ভাবিলো এইটো পঢ়ি পিনে পাম কি মোক কচোন বেদৰ এইটো লাই নক এইটো বুলি কয়। ত' এইটো পঢ়ি মোৰ কি লাভ হ'বনো? আৰু বেদৰ তাৰিখ যোনটো, মেইন শিক্ষা ন মেইন বেদে কি কব খুজিছে, সেইটোও ডৰেক'ত। ক' ন।
উম মইতো আগতে কলেজ যাওঁ কলেজত ক্লাছেই নহয় হা বহুত সময় বহি থাকো বহি থাকো বহি থাকো। তোৰ মেম আহিব আহিব বুলি ৰখি থাকো। মেম নাহেই তেনেকে মানে কলেজ যোৱা নহয় এতিয়া মানে যোনবোৰ ধৰ আগৰ, স্কুলবোৰ। সেই স্কুলবোৰো ভাঙি ভাঙি দিছে। টে যোনবোৰত মানে ধৰ এ টোৱেলভ টোৱেলভ অ গম পাইছোঁ যোনবোৰ মানে টোৱেলভ বুইছ। এনেধৰ আহ টুৱেলভ আছে, ইলেভেন টুৱেলভ আছে। স্কুলবোৰত সেইবোৰ ভাঙি কিনে ডাঙৰ কৰি দিছিল। আৰু যোনবোৰ মানে সৰু সুৰা স্কুলবোৰ সেইবোৰ একে মানে গায়েপে কৰি দিছে বুজিছ নহয়।
কি কবি আৰু পা আৰু এই ক'বা চৰকাৰে কৰি আছে যি এই চৰকাৰেটো কি পিনে হেৰি কৰি দিলে গম পাওঁ নাপাওঁ। এই যে কণ্ট ঘৰত ডালি, চেনি দালি চেনি তিনি দিয়ে যে সেইটোতে নি দিয়ে আৰু মানে জিকি কি হয়? নাজানোঁ কিয় যুদ্ধৰ কাৰণে নে কি নাজানোঁ আৰু গম নাপাওঁ ভালকৈ। আমাৰ দেশখন আচলতে এনেকুৱাই। ইলেকচনৰ আগলৈকে দি থাকিব। মালখিনি, যেতিয়ালৈকে ইলেকচন সন্তোষ জিকি গ'ল, হৈ গ'ল আৰু তুমি কোন! মই কোন?
এসে
এইটো প'লিটিক্স না, মেইন কথা হ'ল এতিয়া কি জান'?
ক'
আমাৰ-আমাৰ এডুকেচন চিষ্টেমটো মানে বাচ! চাকৰি লাগে।
সেইটোৱে চাকৰি হিচাবে চাকৰি-চাকৰি কৰা দৰে।
আৰু এটা কথা লক্ষ্য কৰিবি না! আমাৰ যোনখিনি ক্লাছ টুৰ ওৱানৰ পৰা ধৰ, ওৱানৰ পৰাই ধৰ ক শ্ৰেণীলৈকে আমিতো ক শ্ৰেণীহে পঢ়িছোঁ।
উম।
ক'চোন এইছ কোকা চিটি টিপ মাৰি আছে পুৰা ক শ্ৰেণী বা বছ বোলা হয়, বোলা হয়। এইটো এই হয়, বোলা হয়। আমাৰ এইটো মুখস্থ কৰোতে যায়। বোলা হয় খালি।
এইবোৰে ছাকচেড মানে বুজিছ! এই পঢ়ি শুনি ইমান এটা লাভ নাই।
লাভটো মানে কি জান' মেইন শিক্ষা উদেশ্য হ'ব লাগে নিজক চিনি পোৱা, নিজক লৈ ক্লিয়াৰ হোৱা, আমাৰ মানে মেইন প্ৰব্লেমটো হ'ল
কাৰণ কিম, সেইটোয়ে কিমান নপঢ়া মানুহ ডাঙৰ-ডাঙৰ বিজনেচমেন আছে।
এতিয়া সিহঁতে মানুহ মানে প্ৰেক্টিকেল ন'লেজ নাই সিহঁতৰ। এতিয়া মানে বাপেকডাল যদি কেনেবাকৈ মানে ধৰ, তাত থাকে সেইটো ফিল্ডত। চাবিচোন প্ৰায় ভাগ বিলিনিয়ৰছ থাকে ন'। মানে এইবিলাক বাহিৰৰ দেশ ক গভমেন্তে আমাৰ ইণ্ডিয়াৰ কথা কৈ আছে এ লাইক আম্বানি চাম্বানি ধৰি ল আকৌ এইটো মহেন্দ্ৰা দেক কিবা আছিলে এইটো অ অ তাক ধৰি লওক কিন্তু বাপেক বিলাকো বিচ দিছ মিলে
আহ
এতিয়া ধিৰো ভাই আম্বানীটোৰ এইটো মুকেশ আম্বানীৰ বাপেক হয় হয়নে তোৰ যদি ধীৰু ভাই আম্বানী যদি তাৰ কাৰণে যদি বেছ টো কৰা হৈছে নোযোৱা হয় সি আজি ইমান ডাঙৰ ধনী হ'ব নোৱাৰিলে হয় ধনী হ'ল হয় কিন্তু ইমান ক'ব নোৱাৰিলে হয় আই থিংক এতিয়া আমাৰ। আমি আমাৰ বাছ মানে কিছমান শ্লেভ বনাব লাগে চাকৰ।
উ, ময়ও বিজনেছ এটা কৰিম ভাবি আছো
কি কৰিবিনো।
বাবিশটাকে এতিয়ালৈকে মানে ধৰ ইমানটাও। এনে ধৰ পাতলিয় নাই কিন্তু কৰিব লাগে বুজিছ।
মই ভাবিছো কিবা এই কোম্পানী চোম্পানী ইাত সোমাই যাও দুদিনমানৰ কাৰণে কিবা এটা। ইনকাম চ'ৰ্চ এটা দি পিনে মানে কিবা। ত। এটা ধনৰাশি এটা। এটাৰ মানে কালেক্ট কৰিবিনে। ধৰ। তেনেকুৱা এক লাখ মানে কালেক কৰি পিনি কিবা তাত লগাই দিম আৰু
এ এক লাখ বহুত এক লাখত ন ত বহুত ভাল ভাল মেচিন পাই যিবি। এতিয়া বৰ্তমান এই। মই জানামতেি টিছ্যু পেপাৰৰ মি চিন্ত লাই বুজছ।
কিছু বেপাৰ।
অটিচু পেপাৰ বহুত লাগে হোটেল চোটেল চবতেই লাগে। ৰেষ্টুৰেণ্ট হোটেল আকৌ।
আজিকালি সৰু সৰু, আজিকালি সৰু সৰু এই হোটেল বিলাকতো এইটো। কৰিছে।
সেইটোৱে এই, হাইজিনটো মানে লাগে। সটো কাৰণে মানে ধৰ টিু পেপাৰটো কৰিব পাৰ আৰু। এ বেছি নালাগেতিছু বোৰটো। চাগে কিমান বিশ ত্ৰিশ হাজাৰতে মেচিন টো পাই যাবি ৰ মোটেৰিয়েল খিনি আনিলেই হ'ল।
মাজতে মই হেৰি কৰিছিলো তো কি জন, এই বিলিং। কীটৰ যে ডেলিভাৰী দিয়ে যে।
আহ অ।
ত' মই সেইটোত মাথা মাৰিছিলো অক মই চাইছিলো মানে ষ্টাডি কৰিছিলো লাইক এতিয়া বিংকটো মানুহখিনিতো আমাৰ মানুহখিনি চিনি নাপায় ন বেছি। ইউজ নকৰে। মেক্সিমামে। লিংকি দিউজ নাপয় নিজে যায়। মই ভাবিছিলো। আমি গাঁৱতে এনেকুৱা তাৰমানে যোনখিনি পোৱালি আছে। সেইখিনি একেলগ হৈ। লাইক আাকো চি হব না। চবে আমি ত্ৰাছ। পাৰ্চেট হয় চ' আমি দিম। ব্লিংকিতত বিলিংকিত্তত যিমান চাৰ্জ লয় আমি তাতকে কম ল'ম।
অ' পাৰ।
সেইটোত হেৰি কৰিলো তাৰ পাছত তোৰ মই প্ৰেক্টিকেল প্ৰেক্টিকেলো কৰিলো। তাৰপাছত কি জান। মানে ইমান নুঠে হেৰি অৰ্ডাৰ আহিছিলে মই ধেমালি কৰি থাকা নহ সঁচা কৈ। অৰ্ডাৰ আহিছিলে আহ। গাঁৱতে কৰিছিলোঁ।। অৰ্ডাৰ
মই গমেই নাপাওঁ চোট।
আৰু এই হেৰিত কৈছিলো অকলে এটা চুকত মানে ধৰ এই পলাঘতৰ ৰঙামতি যে।
অ '
অ'পলাহতৰ ইফালে। তাৰপিছত তোৰ আৰু আমাৰ খিনি চাইদ কৰিছত ডেলিটো দুটা দিন। আহি থাকে দুটা তিনিটা আহিলে মানে। নুপোচায়। লাইক এতিয়া মই। পাৰ অৰ্ডাৰ পোন্ধৰ টকাকৈ লৈছিলোঁ। ত জি- জি- জি অৰ্ডাৰ দিয়। যি বস্তু দিয় তই ধৰ এতিয়া খোৱা বস্তু লাগে যি লাগে। আমি বাছ ঘৰত দি আহিম এই তেনেকে ধৰ এতিয়া তোৰ ধৰ কিবা খা মন গ'ল তই তোৰ ককাইক ফোন কৰিবি ন ঐ এইটো আহোতে লৈ আহিবি।
অ'
লাইক এনেকুৱা টাইপৰ ত' আহিলে দুটা তিনিটা আহে আছে দুটা তিনিটা পোন্ধৰ টকৈ কি একো লাভ নহয়। মানে অ' বিহো চ চাই বাইক যি হয় আৰু এইটো মানে আমি কৰিছো। পলাশ মই এনেকে এই পেট্ৰলটো পুৰি যায় না এতিয়া লাইক ধৰ ধৰ তোৰ ধৰ এতিয়া ঘৰত কোনোবা আলহী আহি গল এতিয়া ধৰ। বিস্কুট এপেকেট লাগে। এয়া ততো এলহিক এৰি থৈ যাব নোৱাৰা ন ঘৰত ত তো আমাক ফোন কৰিলি দিলি আমি তোক দি আহিম ঘৰত গৈ কি যি লাগে সেনেকুৱা টাইপ এ কৈ থকা নাই এইটো এৰিলো আৰু এতিয়া মানে নুঠে প্ৰফিটো নুঠে বোৰ আহ এসপ্তাহ এসপ্তাহ কৰিলো তাৰছতে মানে কফি উঠিব লাগিবলে কিবা এটা উঠিব লাগে ন সেইটো নুঠ
একোৱে নুথিলে কিমান টাইমত অৰ্ডাৰ পালি য এত এ হয়
অ তিনিটা তিনিটা চল থাক ধৰ নটা দহটাত উ পিছত আৰু এটা অৰ্ডাৰ আহিছিলে লাষ্টত সেইটো ৰিচিভে নকৰিলো বাদ দে আৰু
কি এপট কৰিছিলি নে কি কল
কল কল চিষ্টেণ্ পুৰা পষ্টাৰ অ পষ্টাৰ চষ্টাৰ হেৰি কৰি পিনে মই ধাৰ ঘে দি দিলোগৈ মানে
বাহ মানে মই গমেই নাপাওঁচোন অ'।
হেৰি মানে সেইটো হয় মানে কি জানে এই যে অ'। গ্ৰাউণ্ড ৰিয়েলিটি চাবলৈ যে এনেই সৰু চৰাই এটা হেৰি লয় ন'। এৰিয়া এটা লয় ত মই সেইটো কৰি চালো। এতিয়া ইয়াৰ পৰা যদি এভাৰেজ ধৰ তিনিটামান অৰ্ডাৰ আহিছে। ত' তহঁতৰ ফালেও মে বি তিনটা দুটা এনেকে আহিব, তাৰ পৰা অহা চান্স নাই। ত' তিনিটা এই নহয় বে এ এপ বনালে কি হয় জান এই গোটেই মানে গ্ল' বেল বনি যায় মানে ধৰ বহুত দূৰ পৰা অৰ্ডাৰাল আহি যায়। মূৰতো লোকচান হৈ যাব এতিয়া ধৰ এতিয়া লিংকি চিংকিত বাৰু সিহঁতৰ এগাল আছে হয়নে। ত' মুড হয়। এতিয়া আমাৰ কি আমাৰতো কোনো নাই পোৱালি বেছি নাই ন'। চ' যদি কেনেকুৱা বিচ বাৰে অৰ্ডাৰ আহি যায়। ত' মোৰ মোৰ টোত চাৰ্জ বেছ কৰিব লাগিব। মইতো পোন্ধৰ টকা দছ টকাতো দিব নোৱাৰিম গৈ পিনে। একো নাশা দিব, ইয়াত কোৱা যদি মই পেট্ৰ'ল ও পুৰি যাওঁ মোৰ দচ টকা পোন্ধৰটকাতকৈ পেট্ৰ'ল বেছি থকা হলেওঁ অ'। সিহঁতৰ লোকচান জোনে অৰ্ডাৰ দিব সিহঁতৰ পৰাও বেছিকৈ লৈছে আৰু মোৰো লাগিব মোক কমকৈ ল'লো। ত' দুইফালে লোকচানয়েই আছে, এতিয়া মানে বিজ কেচটো এনেকুৱা হয় তোৰ লিব লাগিব ই মোৰ লাভ হৈ আছে। আৰু মোৰ লাগিব লাগিব যে অ', মোৰ লাভ হৈ আছে। সেইটো হয় মানে পাৰ্ফেক্ট বিজনেছ।
সেইটোৱে। চাওঁ মই কি কৰো, কি নকৰো।
এ কৰিবি বুজিছ চব কৰিবি, চব কৰিব লাগে এবাৰ জন্ম পাইছ, এবাৰে মৰিবি।
সেইটোৱে।
পাছত আৰু উঠি নাঁহও আৰু
উ, হ'ব বাৰু দে, মই কৰি আছো ন দেৰি কে?
উম, এক চেকেণ্ড ৰ হা, ইটচ্ চাবৰ খিলা কটা কথা এটা পাতি লওঁ, কি ক?
পাৰি, বেছি নহয় ন লোৱেলভ হে।
অ', টুৱেলভৰলৈকেতো বাৰু হয় বাৰু, কিন্তু টুৱেলভৰলৈকে পলাশে পাছ কলে নে গম পাওঁ নে নাপাওঁ? উম, পলাশ বৈশ্য, আমি তাক পলাশ বৈশ্য বুলি মাতিম। পলাশ বৈশ্য। হোম মা অ' মা বে অ' তোৰ মতে কি বেটো বেয়া, শু না তোৰ মতে বেইডাল বেয়া হয় নেকি? নহয় ন।
না না।
অ', এইটোতো বছ তাত মানে পাঁচ দিয়ে ন বেই বুলি কয় পিনে। এতিয়া কি একো নোখোৱা নে অক খেই চিওচুন
উম, উম।